হয় শুনিছো আপুনি।
অঁ, ময়ো শুনিছো দিয়া ঘৰতে আছা?
হঁ, ঘৰতে আছো।
অঁ ভালে ন? খবৰ।
মই ভালে আছো তুমি?
মোৰ ঘৰতে আছো দিয় মই ঘৰতে আছো।
অঁ।
তাকে আহ আমাৰ মানে যোৱাকালি এখন আহ বিহু অনুষ্ঠানত গলো তাত ঢোল, পেপা, গগনা আহ বিহু নৃত্য সকলো দেখি মনটো মানে একেবাৰে ভৰি গল। তাকে ভাবিলো আজি এই বিষয়টোৰ ওপতে অলপমান কথা পাতো নেকি।
পাৰি অসমীয়া সংস্কৃতি আমাৰ পৰিচয়ৰ মূল আধাৰ ইয়াত ইতিহাস পৰম্পৰা শিল্প সাহিত্য আৰু লোকজীৱনৰ সুন্দৰ সমন্বয় দেখা যায় যিহেতু এই বিষয়ে আলোচনা কৰিব এইটো এটা ভাল বিষয়।
উম আৰু আমাৰ বিহুৱে পৃথিৱীৰ আটাইতকৈ পৃথিৱীৰ উৎসৱসমূহৰ ভিতৰত একসুকীয়া স্থানত আহ আছে যিহেতু। সেইকাৰণে আহ এই। বিষয়টো এটা এক চৰ্চিত বিষয় হৈ পৰিছে বাৰু অ মই ভাবো আহ বিহু সময়ত বিহু সময়তে আমাৰ এ। বিহু মেখেলা চাদৰ আৰু নামঘৰৰ কথা মানি শুনি থাকো, এইবোৰেই আমাৰ অসমীয়া সংস্কৃতিৰ এটা মূল অংশ তুমি কি বুলি ভাবা।
ময়ো তোমাৰ মতে ভাবো কাৰ অ বিহু মুগা ৰেচম নাম। ৰ সত্ৰ লোকগীত নৃত্য। গীত এই সকলোবোৰ অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ বিহু আমাৰ সংস্কৃতিৰ মূল পৰিচয়। অসমৰ শুৱালকুছলীয়া কাপোৰ ধৰা পাট মুগাৰ কাপোৰ। আমাৰ পৰিচয় দাঙি ধৰে জাতীয় পৰিচয়। আৰু অসম আহ অসম খনক বিবি। ই তা জাতি ধৰ্মৰ মানুহৰ সমবয়স্থলী বুলি কোৱা হয় ইয়াৰ নিজৰ জাতিতি জাতিৰ লোকসকলৰ আহম নিজৰ। সাজ পোছাক এইসকলে তেওঁলোকৰ জাতীয় পৰিচয় বহন কৰে। তাৰোওপৰি আমাৰ যিবোৰ বিহুৰ সময়ত কোৱা।
কোৱা।
তাৰওপৰি আমাৰ বিহুৰ সময়ত যিবোৰ আহ সাংস্কৃতিক কাপোৰ পিন্ধা সেইবোৰ অতিকৈ সুন্দৰ বাহিৰা মানুহবোৰ এইবিলাক এইবোৰ দেখি বহুতেই ভাল পায় নহয়নে?
হয় ঠিক কথাই কৈছা আমাৰ অসমীয়া জাতিটোৰ নিচিনা সব চব জাতিৰে ধৰা বিভিন্ন নিজৰ নিজৰ সুকীয়া পৰিচয় আছে বা সুকীয়া বৈশিষ্ট্য নিজৰ আহ সুকীয়া জাতি ধৰ্ম আছে সুকীয়া আহ প পোচাক পৰিধান আছে ঠিক তেনেদৰে আমাৰ অসমীয়া জাতিটোৰো আহ বিহুৰ এই মুগা কাপোৰ প। ৰ কাপোৰযোৰ কিন্তু একদম মানে বহুত সুকীয়া আৰু বহুত ভালেই দেখিলে এ মানে মন জুৰি জুৰিত হৈ যায় আৰু আৰু। অ আমাৰ ধৰা বিহুক আমাৰ। বে গুৰুত্ব দিয়া হয় কাৰণ বিহু কেৱল এটা উৎসৱ নহয় আহ ই অসমৰ। কৃষিভিত্তিক জীৱন ধাৰাৰ প্ৰতিফলন ৰ আমাৰ বিহু তিনিটা জানাই বাৰু তুমি ৰঙালী বিহু বা বহাগ বিহু কাতি বিহু বা কঙালী বিহু আৰু ভোগালী বিহু বা মাঘ বিহু তিনিটা বিহুৱে মানুহৰ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে।
হয় ঠিক। কৈছা বিহুৰ সময়ত সকলো একেলগে আনন্দ কৰে বিহুৰ সময়ত এটা। চাৰিও ফালৰ চৌদিশৰ পৰিৱেশটো এটা বেলেগ হৈ যায় আনন্দ উল্লাসৰ পৰিৱেশ হৈ যায দিয়ক। কা গাঁওৰ ডেকা গাভৰু সকলো ঘৰলে। হুচৰি দি ফুলে ত। ভোগালী বিহুৰ দিনা ৰাতি হওক। কৰে ভোজ ভাত খাই ৰাতিপুৱা মেজি জ্বলাই তাৰ আনন্দটোয়ে বেলেগ নহয় ন।
হয় তুমি ঠিক কথাই কৈছা বিহুৰ সময় এয়াইহঁতে। এয়াইতো বিহুৰ বিু বিশেষত্ব আৰু এইখিনি সময়তে মানুহে অসমীয়া মানুহে আগবাঢ়ি আহি নিজৰ এ নিজৰ এই উৎসৱটো উলহ মালহেৰে পালন কৰি যায়। পাঁচ্ ভোগালী বিহুৰ সময়তে আমি আহ ডেকা গাভৰু বিলাকে মেজি সাজি ভেলা ঘৰত আহ আগদিনা ৰাতিটো ফূুৰ্তি কৰি গান বজাই থাকি পিছদিনা ৰাতিপুৱাতে পিছদিনা ৰাতিপুৱাতে ধৰা আহ মেজি জ্বলাই আহ পিছদিনা ৰাতিপুৱা মেজি জ্বলাই বিভিন্ন ধৰণৰ ফূুৰ্তি এনেদৰে। কৰা হয়।
হয় ঠিকেই কৈছা এইবোৰ অকল অসমতে দেখিবলৈ পোৱা যায়।
হয় হয় অসমৰ বাহিদ আৰু আহ বেলেগত এইবিলাক কৰা ক'ত দেখা পাবা আৰু পৰ্যটকৰ ক্ষেত্ৰতো বিহুৰ সময়ত এইখিনি বহুত আগবাঢ়ি আহ বিহুৰ সময়ত পৰ্যটক বিভিন্ন ধৰণৰ পৰ্যটক আমাৰ অসমলৈ আছে। এই বিহুতটো পালন কৰিবৰ কাৰণে আৰু বাহিৰৰ দেশতো ধৰা আমাৰ এই বিহুটোৱে সুকীয়া স্থান লাভ কৰিছে বিভিন্ন ধৰণৰ বাহিৰৰ দেশৰ মানুহে এই বিহুতটো আহ বিহুটোক নিজৰ আহ বুলি আঁকোৱালি লৈছে আৰু বিহু এই সময়ত বিহুতটো ধুনীয়াকৈ পৰিধ মানে পালন কৰি যায় আৰু।
হয় ঠিকেই কৈছে তুমি কোৱা মতে যিবোৰ মানুহে বাহিৰৰ পৰা আহে বা আমাৰ অসমত তেওঁলোকে এইবোৰ বহুতেই ভাল পায় আৰু আমাৰ অসমৰ মানুহ বোলে যেতিয়া বাহিৰত যাই পিনে এইবোৰ পালন কৰে তেওঁলোকে এইবিলাক দেখি বহুত ভাল পায় আৰু আমাৰ অসমৰ খাদ্য তেওঁলোকৰ মনত এটা বিশেষ স্থান লাভ কৰিছে। তেওঁলোকে অসমীয়া বাহিৰা মানুহে অসমৰ পৰম্পৰা হওঁক আহ সাজ পোছাক হওঁক বা উ খোৱা। খাদ্যই হওক বহুতেই ভাল পায়।
হয় তুমি ঠিকে, কথাই কৈছা আৰু অসমীয়া। পোচাকৰ ভিতৰত কিন্তু মেখেলা চাদৰ স্থানতো বহুত গুৰুত্বপূৰ্ণ মেখেলা চাদৰ অসমীয়া নাৰীৰ পৰম্পৰাগত সাজ আৰু ই আমাৰ সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক আৰু বিহুৰ সময়ত পিন্ধা পোচাকৰে আমাৰ অসমীয়াৰ এক পৰিচয় ধৰা আৰু বাহিৰত। বিভিন্ন ধৰণৰ মানুহে বিহুৰ সময়ত এই সাজ সাজবোৰ পৰিধান কৰি বহুত ভাল পায় আৰু এ তোমাৰ আহ ভাল লগা আটোকৈ ভাল লগা বিহুতটো কি বাৰু।
মোৰ সকলোত ভাল লাগে বহাগ বিহু বা ৰঙালী বিহু, এই সময়ত সকলোৱে আনন্দ উল্লাসেৰে বিহু নাচে। তাত তাৰ পিছত, এই বিহুত-বিহুতি আকৌ সাত দিনলৈ পালন কৰা হয়। উ এই বিহু-বিহুত গৰু সেই দিনা গৰুক গা ধোৱা হয়, নতুন পঘাৰে বন্ধা হয়, তেওঁলোকক মা-হালধীৰে গা ধোৱা হয়, আৰু এক কথা চাগে শুনি চাই, লাও-খা, বেঙেনা-খা খা বছৰে-বছৰে বাঢ়ি যা, আমাৰ এটা, উম, এটি কবিতা টাইপ কবিতা গাই চাগে গাই চাগে, তুমি শুনিছা আৰু দ্বিতীয় দিনা মানুহ বিহু এই বিহুত, সকলোৱে যে ডাঙৰে-সৰুক বিহুৱান দিয়ে, এটা আনন্দময় পৰিৱেশ বিৰাজ কৰে। আৰু
হয়, তুমি ঠিক কথাই কৈছা, ৰঙালী বিহুৰ আহ ৰঙালী বিহুৰ তৃতীয় দিনা আহ সৰুৱে-ডাঙৰক সেৱা কৰে, ডাঙৰে-সৰুক ধুনীয়াকৈ আশীৰ্বাদ দিয়ে, বিহুৱান দিয়ে, এই সকলোবোৰেই ৰঙালী বিহুৰ এটা-এটা আনন্দ, আৰু আহ বিহু আমি ধৰা ৰঙালী বিহুৰ ঘৰত, আহ ৰঙালী বিহুৰ আমাৰ আমি ঘৰে-ঘৰে হুঁচৰি মাৰি এনেকে দেখা-দেখিব পোৱা যায়, সেইবিলাকে এই বিহুৰ এটা সুকীয়া-সুকীয়া বৈশিষ্ট্য, আৰু কঙালী বিহুতটো মানে কঙালী বিহুতটো ধুনীয়াকৈ উদযাপন কৰা হয়, কিন্তু ধৰা কঙালী বিহুৰ সময়ত ইমান আল্ল-উল্লহ নাথাকে, কাৰণ কঙালী বিহুৰ সময়ত কৃষকসকলৰ ভঁৰাল খালী হৈ যায়, বা সেইখিনি সময়ত আহ খেতিও আমাৰ ইমান ঐতিহ্য পৰিমানে নহয় যে, কৃষকসকলে এই বিহুটো উলহ-মালহেৰে এ পালন কৰিব পাৰিব, আৰু আজি কৃষকি এ কাতি বিহুৰ সময়ত ধৰা, গাঁৱত যেনেকে এই বিহুতটো পালন কৰা হয়, চহৰত তেনেকুৱা মানে আল্ল-উল্লহ দেখা নাযায়, চহৰৰ মানুহৰ ব্যস্ততাৰ মাজত এই বিহুবোৰ পালন কৰিব সময়ে নাথাকে, আৰু গাঁৱত তুমি চাব-চাবলৈ গলে কাতি বিহুৰ সময়ত আহ খেতি-পথাৰত আকাশ বন্তি জলাই বা গোটেই মাহটো কাতিৰ মাহটো আমি নাম ধৰা হয়, নামঘৰত নাম ধৰা হয় বা তুলসী তলত চাকি জ্বলাই, আহ হৰিণাৰ তলে-তলে এ তুলসীৰ তলে-তলে, মৃগ পহু চৰে এই এটা প্ৰাৰ্থনা দি গোৱা হয় আৰু আজিকালি চহৰত এইবিলাক দেখিবলৈ পোৱা নাযায়, কাৰণ আহ খেতি আকাশবন্তি জ্বলাবলৈকে মানুহৰ খেতি-পথাৰো নোহোৱা হৈছে, চব ফালে অট্টালিকা বিদ্যালয়ৰ-মহাবিদ্যালয়, এনেকৈ আগুৰি ধৰিছে, আৰু আজিকালি মানুহৰ সময়ো নাই, তুলসী তল গোটেই মাহজুৰি চাকি জ্বলাব কাৰণে, ব ব্যস্ততাৰ মাজত, তথাপিও চহৰৰ মানুহে যিমানখিনি পাৰে তেওঁলোকৰ আহ তেওঁলোকে চেষ্টা কৰিছে, এই ৰক্ষা কৰিব পাৰে, তথাপিও গাঁৱৰ ক্ষেত্ৰত এই পৰম্পৰাতো জীয়াই থকাটো অ বেছিকে গুৰুত্বপূৰ্ণ দিয়া হয় গাঁৱৰ মানুহ বিলাকে, তুমি কি ভাবা?
ব্যস্ত মাজত, অ, এইবোৰ দেখা নাযায়, কিন্তু মোৰ আইতা, মোৰ আইতা সতে সদায় তুলসীৰ গুৰিত এ চাকি জ্বলাই, আৰু এই-এইবোৰ দেখি মোৰ ভাল লাগে, আৰু তেওঁ প্ৰত্যেক বিহুতে মম উদযাপন কৰে, ভাৰতত আৰু কাতি বিহুৰ সময়ত আমাক সকলোকে বহাই লব, বহাই লৈ পিনে অ, তুমি গোৱা মতে তুলসীৰ তলে-তলে মৃগ পহু চৰে নামৰ চৰে নামৰ এই গানতি গাই তাৰ পিছত, পূজা অৰ্চনা কৰে, শৰাই দিয়ে, আকাশ বন্তি জ্বলাই, এইবোৰ কৰিলে এটা মনত এটা বিশেষ আনন্দ পোৱা যায়, আমাৰ যিটো যিহেতু এতিয়া এটা সাংস্কৃতিক পৰম্পৰা, আমি সেইটো সদায় আহ বচাই ৰাখিবলৈ চেষ্টা কৰিব লাগে।
হয়, তুমি ঠিক কথাই কৈছা। চাবা আৰু, অ, ভোগালী বিহুৰ সময়ত আমাৰ আইতা বিলাকে যেনেকৰি আহ আগ তিন দিন, চাৰি দিন, আগৰ পৰাই আহ লাৰু-পিঠা, পনা বনাবলৈ যোগাৰ কৰি দিয়ে, বা লে বনাবলৈ আৰম্ভ কৰে আজিকালি চহৰত এইবিলাক দেখিবলৈ পোৱা নাযায়, চহৰৰ মানে ব্যস্ততাৰ মাজত এইবিলাক বনাবলো সময় নাই, আৰু কোনো ইমান কষ্ট কৰিব নোখোজে, তাৰ কাৰণে চহৰৰ মানুহ বিলাকে, আহ বেছিভাগ কিনিবলে এইবিলাক বস্তু কিনি কিনে খাই, কিন্তু আমাৰ আইতা বিলাকে ধৰা এইবিলাক গাঁৱত আৰু কিনাটো বহুত খুব কমেই চলিছিল, আজি নচলেই বাৰু আজিকালি, বিভিন্ন ধৰণৰ ঢেঁকীত পিঠা-গুৰি খুন্দি, এই ধুনীয়াকে- ধুনীয়াকৈ এই লাৰু-পিঠা এইবিলাক বনোৱা হয়।
হয় ঠিকেই কৈছা। বাৰু, উম, অসম নামঘৰ আৰু সত্ৰ অসমীয়া সমাজৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ, মহাপুৰুষ শংকৰদেৱে এইবোৰ-এইবোৰৰ প্ৰচাৰণ কৰিছিল, তুমি কি ভাবা এইবোৰৰ বিষয়ে?
হয়, মইয়ো শুনিছোঁ, আহ যেনেকে এই মহাপুৰুষ শংকৰদেৱে এইবিলাক ব্যৱস্থাৰ অসমত প্ৰচলন কৰি থৈ গৈছিল, ঠিক তেনেদৰে অসমীয়া লোকসংগীতো কিন্তু বহুত জনপ্ৰিয় হৈ পৰিছে, দেই আৰু লোক সংংগীতৰ লগতে আহ বিহুগীত, টোকাৰি গীত, জিকিৰ, জাৰি, দেহ বিচাৰৰ গীত, অসমীয়া লোক সংস্কৃতিৰ লোক সংগীতৰ এক অমূল্য ধন, আহ এইবিলাকে আমাৰ অসমীয়াৰ পৰিচয়, এই- এই সংস্কৃতি বিলাকৰ লগতে এই লোক সংংগীত বা আমাৰ যিটো পৰম্পৰা বিহুৰ পৰম্পৰা এইবিলাক চব জড়িত হৈ আছে, তাৰ সেইটোয়েই টো আমাৰ অসমীয়াৰ চিন। তুমি
হয়, মই একেই ভাবো আমাৰ শংকৰদেৱ, মাধৱদেৱে বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি গৈছে, ইয়াৰ যোগেদি আহ, আমাৰ ধৰ্ম প্ৰচাৰিত হয়, মানে আমাক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰে বা আমাৰ সমাজৰ ভেদ- -ভাৱ বোৰক আঁতৰ কৰাই। আমাক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰে আৰু শংকৰদেৱ, শংকৰদেৱ হতেতো সকলো ধৰ্মৰ মানুহে একে জাত পাতো কোনো বিচাৰ নাছিল ত' এটা বেলেগ আদৰ্শ দি গৈছিল আমাক।
হয়, তুমি ঠিক কথাই কৈছা আৰু আমাৰ আহ, বাঢ়ি অহা নৱপ্ৰজন্মইজনে এই সংস্কৃতিটো জীয়াই ৰাখিব পাৰিব তুমি কি ভাবা?
পাৰিব যদি তেওঁলোকে অম, নিজা সংস্কৃতিক সন্মান কৰিবলে শিকে বা ডাঙৰে তেওঁলোকক আহ, শিকাই দিয়ে যে, আমি এইবোৰ আমাৰ ঐতিহ্যৰ পৰম্পৰা আমি এইলোকক, এইবোৰক আগুৱাই নিব লাগিব আমি এইবোৰক ৰক্ষা কৰিব লাগিব। যিহেতু আমিও নে নতুন প্ৰজন্মই আমিও চেষ্টা কৰিব লাগে যে, এইবোৰ আমি, পালন কৰিব লাগে বা আমাৰ, আহ, যিবোৰ অহা প্ৰজন্ম হব সেইবোৰক আমি এইবোৰ দেখুৱাই দিব লাগিব যে, এইবোৰ আমাৰ সংস্কৃতি হয়। আমি এইবোৰ বজাই, বচাই, ৰাখিব লাগে আহ, মোৰ মতেদি যদি তেওঁলোকক ভালদৰে কোনোবাই আহ, ভালদৰে বুজাই দিয়ে তেওঁলোকে পাৰিব, এইবোৰ বজাই ৰাখিব।
হয়, তুমি ঠিক কথাই কৈছা অ' মই লক্ষ্য কৰিছো যে বহু জীব যুৱক, কে বিহু নৃত্য শিকে, মেখেলা চাদৰ পিন্ধিবলৈও চেষ্টা কৰে, তাৰ ফলতে নিজৰ সংস্কৃতিৰ বিষয়ে বহুতখিনি জানিবলৈ তেখেতে আহ, তেওঁলোকে আগবাঢ়ি আহিছে। ত 'সেইটো এটা আমাৰো দায়িত্ব হয় যে আমি আমাৰ সংস্কৃতিৰ বিষয়ে তেওঁলোকক জনাই, থৈ যাও বা সংস্কৃতি কেনেকৈ পালন কৰিব লাগিব, কেনেকৈ জীয়াই ৰাখিব লাগিব, তেওঁলোকৰ মাজত এই এই বিষয়টো চৰ্চিত বিষয়ে মানে, পেলাই দিব লাগিব আৰু। তাকেই আজি তোমাৰ লগত কথা পাতি, পাতি মোৰ আ' বহুত খিনি ভালো লাগে আৰু বহুতখিনি অভিজ্ঞতাও হ'ল।
মোৰো একেই, মোৰো বহুতেই ভাল লাগিল।
উম, ঠিক আছে আজিলৈ সামৰো ধন্যবাদ, হয়, থেংক ইউ।
থেংক ইউ।